হয়, নমস্কাৰ।
অ'! নমস্কাৰ দাদা, নমস্কাৰ! এই মই, সেই এটা, কথা এটাত ফোন মাৰিলোঁ। মানে, আমাৰ সেইয়ে ক'বলে বেয়াই লাগিছে! মানে, হ'লেও মই বা বুলি ভাবিছোঁ দেই! মানে, কথা
দুই চাৰিটা মানুহ লব লাগে নলওঁ।
তাৰপিছত তোৰ নিৰ্বাচনটো খেলো। গাঁওখনও উন্নতি, সমাজো উন্নতি!
তেন্তে আমি খাওঁ। হয় মই যিমান পাৰোঁ সমৰ্থন কৰিম কিয়নো এনেধৰণৰ কাৰ্যসূচী বৰ ভাল লাগে।
মোৰ মাতটো শুনা পাইছ নে?
অহ, ভালদৰে পোৱা নাই। অলপ যদি হয়। ভালদৰে অহ, তোৰ
নাভাবোঁ।
হয়-হয়
হয় আপুনি শুনা পাইছে?
অহ এতিয়া সুন্দৰভাৱে শুনা পাইছোঁ।
নহয় মানে মই তাকে ক'লো যে নিৰ্বাচনটো নিৰ্বাচনটো খেলো বুলি ভাবিছোঁ আৰু লগত তে দুই, চাৰিজনে যেতিয়া মোক সমৰ্থন অহ, কৰো বুলি কৈছে তেওঁলোকৰ সাহসতে আগবাঢ়িছোঁ আৰু আপোনালোকৰ নিচিনাও আকৌ দুই চাৰিজন মানুহৰ সমৰ্থন বিচাৰিছো মানে আপোনালোকেও যদি মোক সমৰ্থ থন কৰে নিশ্চয় জয়ী হম আৰু মই জয়ী হোৱা মানে আপোনালোকৰে জয় দিয়কচোন। আপোনাৰ সেই
সম্পূৰ্ণৰূপে আপোনাক সমৰ্থন জনাম।
হয় এই আপোনাৰ আকৌ সেই তাত তাতে যে মাটিডোখৰ যে ফচি আছে কিবা এটা কামত এ আপুনি যোন য'ত মানে মল এটা বনাম বুলি কৈছিলে সেই মল তে অহ, মানে অকমান যে চৰকাৰী কামৰ কাৰণে অকমান যে ফচি আছে সেই মাটিডোখৰো মই যদি এ বিধায়কজন হওঁ সেই মাটিডোখৰো মই উলিয়াই দিম বুলি আপোনাক আজিয়ে প্ৰতিশ্ৰুতিটো দিলো।
হয় শুনি ভাল পালো যে আপুনি আমাৰ সেই মাটি জীৱিকা উলিয়াই আমাক অকমান সহায় কৰি দিম বুলি আপুনি ক'লে।
হয়, মানে তাকে ভাবি চিন্তি আপুনি অ, আমাক অলপ টকা -পইচা ক্ষেত্ৰতো অলপ যদি সহায় কৰে কাৰণ আপুনিতো জানেই এতিয়া নিৰ্বাচ চন খেলিব কাৰণে দুই, চাৰি টকা টোৰে নহ'ব হা কোটি - কোটি টকা -পইচা লাগে গতিকে এ তেনেকুৱাত যদি আপুনি অলপমান সহায় সহযোগিতা কৰে লগতে দুই, চাৰিজন মানুহ হকো যদি কথাটো জনাই তেন্তে আমি জয়ী হম বুলি ভাবিছোঁ আৰু।
হয় এতিয়া অলপ আমাৰ টকা -পইচা অকণ আৰ্থিক সমস্যাও দি আছে। হ'লেও যিমান পাৰো আপোনাক মই যিমানটোলেকে পাৰোঁ সিমানটোলেকে পইচা দি আপোনাক সহায় কৰিবলে চেষ্টা কৰিম।
কিয়নো এজন ভাল যদি বিধায়ক হয় তেন্তে আমাৰ সমাজখনৰ কাৰণেই ভাল।
উম, মানে এতিয়া সমাজখনৰ কাৰণে ভালটো বাৰু পিছে পৰিও হ'ব। কিন্তু মই আপোনাৰ মোৰ ভালটোৰ কথা চিন্তা কৰিছো আ, বিধায়ক হোৱাৰ লগে- লগে আপোনাৰ সেই মাটিডোখৰো মই খুলি দিম বুলি আপোনাক যিহেতু প্ৰতিশ্ৰুতি দিলো আপুনি চাগে বুজি পাইছে গতিকে সেই মাটিডোখৰো খুজি দিম উম, তাকে আকৌ আজিকালি বিনা স্বাৰ্থত কোনেওতো কাম নকৰে। আপুনি মোক সহায় কৰক মই আপোনাক সহায় কৰিম তেনেকুৱা ধৰণৰ কথা।
হয় এনেধৰণে চিলি থাকিব লাগিব। কিন্তু যদি আপুনি কাৰ চিট জিকিব নোৱাৰে তেন্তে তটো মোৰ যি, ধনৰ পুঁজি সেইখিনিতে সকলো গুচি যাব।
হা, সেইটোয় হয় কিন্তু আপুনি আচলতে এনেকুৱা ঋণাত্মক নেতিবাচক কথা কিছুমান যদি প্ৰথমতে কৈ দিয়ে তেতিয়া অলপ অসুবিধা হয়। কাৰণ আপোনাৰ যদি সমৰ্থন পাওঁ তেন্তে কিয়নো নিজেকম বাৰু আপুনি নিজে ক'ক। চোন কাৰণ আপুনি যেতিয়া মোক
হয় হয় আমাৰ যি গাঁৱৰ সকলো নাগৰিকৰ পৰা আপোনাক। সেই ভোটটি মই দিয়াবলৈ যিমান পাৰোঁ প্ৰচেষ্টা কৰিম,
গাওঁ বুল নহয় এতিয়া আমাৰ মানে নিজা ফিল্ড আছে। গতিকে আপুনি আপোনাৰ বহুতো চিনাক লোক। থাকিব গতিকে আপুনি যদি তেওঁলোকৰ হতোৱাই যদি মোক দুই